হেল্ল' উম, শুনিছো শুনিছো কি কৰি আছ?
মই এ শুবলে লৈছিলোঁ।
অ', ইমান সোনকালে শুবলে ললি, আগতে দেখোন নুশুৱ।
এ কালি ভাওনা আছিলে যে।
অ', তহঁতৰ গাঁৱত কালি ভাওনা আছিলে ন'?
অ', ভাওনা আছিলে তাপা আকৌ হেৰি
টোপনি খতিও হৈছে আও, গতিকে শুব লাগ শুব
চাৰি বাজি ত্ৰিশ মিনিটত শুইছো। তাপা সাত বাজি ত্ৰিশ মিনিটত উঠি পেলাই আকৌ বিদ্যাললে গ'লো।
অ'।
তাৰপিছত গৈ পেলাই আহি পোৱাহি দেৰি হ'ল যে।
অ'।
আমাৰ আকৌ তিনি বজালেকে থাকেই নহয় পিৰিয়ড। তাপা সেইটো
অ', সেইটোয়ে সেইটোৱে গ'ম পাইছো বাৰু।
আকৌ আবেলিও শুবলে নাপালো, মই বোলো ভাতকেইটা সোনকালে খাই মেলি
এই ৰাম ৰাম আবেলি আকৌ শুব লাগে নে, তই ইমান সময় শুৱাৰ পিছত আবেলি আকৌ শুইছ।
অ' আবেলি, আবেলি শুবলে নাপালো বুলি কৈছো। আবেলি শুব নাপালোঁ।
অ', আবেলি কিয় শুব লাগে, তই সেয়া ছা কালি ইমান যিমান দেৰিকে নাহ আকৌতো শুলিয়ে। ৰাতিপুৱা দেৰিলেকে।
কি কিমান দেৰি শুইছো, চাৰি বাজি ত্ৰিশ মিনিটত আহিছো। অ', তিনি ঘণ্টা শুই আৰু মা-মানুহে আও। ইফালে ইফালে তোৰ এফালে কেইটা, ন' বজাৰ পৰা আ তিনি বজা। লৈকে পিৰিয়ড কৰিছোঁ, তাৰ পিছত আৰু
অ'। অ', হয় বাৰু অকনমান কষ্ট হৈছে, কিন্তু তাকে মই বোলো ফোন এটা কৰোঁ কিনো কৰিছ, ক'ত আছ, কেনেকে আছ, কি খাইছ। তাকে বোলো জানি মেলি লওঁ, বহুত দিন হ'ল খবৰ-খাতিও তেনেকে লোৱা হোৱা নাই নহয়।
ভালে কৰিলি, ভালে কৰিলি আছো আৰু আমিনো কি আও। এইবিলাক এইফালে ইটো-সিটো কৰি। উম, বাকী তোৰ ব্যৱসায় কেনেকুৱা চলিছে?
ব্যৱসায় ঠিকেই আছে, ঠিকেই আছে, মানে কি হ'ল মই সেই তেতিয়া যে শিকি আহিছিলো। ই শিকি অহাৰ পিছতে মই কেইবাদিনো বনালো হা, কেইবাদিনো ঘৰতে মই এনেকে অকনমান ইটো-সিটো বনাই মেলি, মোৰ এটা প্ৰেক্টিছ হৈ থাকিলে। মই এনেকে বনাইছো, মেলিছো। আমাৰ ঘৰতো মই তেনেকে সজাই ৰা কি ছো মই মুখা শিল্পৰ এইখিনি। এইখিনিয়ে ৰাখিলো সজাই মেলি বহুত খিনি হ'ল এতিয়া আগফালে।
মই মানে তই যে মোক দি-দিছিলি তাৰপাছত মই সেইখিনি দেখালো মানে এই লগৰ দুজনী মান আহিছিলে। তাৰ পৰা দেখি আৰু সুধিছে আৰু সি কোনে বাইছেনে, কোনে বনাইছে এনেকে সুধিছে মই বোলো অ' এনেকে দাদাই বনাইছিলে। তপৰা একদম কৈছে ইমান ধুনীয়াকৈ বনাইছে সেইখিনি ক'ত শিকিলে কি কথা কেনেকৈ বনাইছে? তাৰপৰা দুজনী মানেতটো আহ তো মানে হেৰি দ লাগিব বুলিয়ে কৈছে। তাৰপিছতে সেই এদিন আকৌ সেই লগৰজনীৰ লগত সেই দেউতাকো আহিছিলে দে দেউতাকও কৈছে মানে। বহুত পাৰদৰ্শিতা আছে আৰু এইবিলাকৰ পৰা আজিকালি মানুহে বহুত মানে কিবা কিবি কৰিব পাৰিব। তাৰছত মানে।
অ সেইটয়ে তেতিয়া শিকিলো বস্তু তৰ ওপৰত মোৰ মানে বহুত অ' সেইটোয়ে তেতিয়া শিকিলো বস্তুটোৰ ওপৰত মোৰ মানে বহুত। ইচ্ছা আছিলে বহুত বছৰ আগৰ পৰা মই ভাবিয়ে আছিলো। এইটোৰ ওপৰত শিকিম এইটোৰ ওপৰত শিকিম এনেকে শিকিম। কিন্তু কি হল তেতিয় পৰাা মই সুবিধা পোৱা নাছিলো ন এতিয়া মোৰ লগৰ এটা আছে তোৰ তাতে মাজুলীতে।
অ',
মোৰ লগৰ এটা মাজুলীতে আছে সি কলে বোলে হেৰি মই শিকি আছো যেতিয়া। অ' কি নহয় শিকি আছো নহয় মানে সি তাৰ শিকা হৈ গল সেইজন শিক আছে মোৰো শিক কা হৈয়ে গ'ল যেতিয়া তই আহিবি তই অহাৰ পিছত তইও অকনমান এনেকে শিকি মেলি ল। এই মানে এখনতো বহল ফিল্ড আছে। গতিকে ইমান ডাঙৰ এখন হেৰি আছে যেতিয়া। বস্তুতটো শিকি অহাতনা আপত্তি কি এইটো নিচা হ নিচা মই তো কি ক'ব খোজছো তই এইটো একদম মন দিবি হা নিচা আৰু পেচা দুটা বস্তু দেই। এই নিচা আৰু পেচা দুটা বস্তু তাৰে মই এইটো মানে মোৰ পেচা নহয়তো ন। মই এইটো পেছা কৰিব নালাগে মোৰ এইটো নিচা হিচাপে আছে এইটোৰ বনোৱা মেলা কিবা কিবি কৰা।
অ' সেইটোৱে, সেইটো কাৰ মানে তোৰ দুইটা ফালৰ পৰা লাভ হব। দুইটা ফালৰ পৰাই লাভ হ'ব ধৰ তোৰ নিচা আছে তই মনোৰঞ্জন কৰি অ' অ' আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰিবি। উম,
অ' সেইটোৱেই অ' আৰ্থিকভাৱেও অকমান অলপ সবল কৰিবলে সুবিধা এটা পাইছো এই কামটোৰ জৰিয়তে আৰু এটা বস্তু মই সুবিধা পাইছো মানে কি গম পাৱ নাই?
অ',
সেইটো, সেইটো শুনি ল মই এইটো কব কি ক টো মানে মই এতিয়া চা এই কামটো কৰা মানে মোৰ এটা সময় ভালকে অতিবাহিত হ'ল নে নাই। মোৰ এটা ভাল সময় অতিবাহিত হ'ল। মই বস্তুতটো ভালকে শিকিলো কেনেকে বনাব লাগিব কি কৰিব লাগিব।
অ' এতিয়া চা তোকতো ধৰ মোৰ লগৰ, লগৰ কেইজনীয়ে চিনি নাপায়। নহয় এতিয়া চা মোৰ লগৰ কেইজনীয়ে তোক চিনি নাপাই কিন্তু যেতিয়া সুধিছে সোধাৰ লগে, লগে মই কৈছো। মোৰ এই দাদাই বনাই বুলি অ' সেইটো কথাবিলাক সুধিছে ন অ' কেনেকে বনাইছে। কি কৰিছে সেই বস্তুটো জানি গৈছে। ত' মানুহৰ জনপ্ৰিয়তাটো মানে এনেকুৱা ধৰণৰ ক্ষেত্ৰতে বাঢ়ে উম,
অ' সেইটোৱে আৰু কি হয় মোৰ এতিয়া মানে যেতিয়া মই বস্তুবোৰ সেনেকে কাৰোবাক, কাৰোবাক মই প্ৰচাৰৰ কাৰণে দিওঁ বা কাৰোবাক, কাৰোবাক মই এনেকে চাবৰ কাৰণে দিও কিবা কৰিবলৈ দিও। তেতিয়া আমাৰ ঘৰলৈ আমাৰ ঘৰলৈ যিমান মানুহ আহে মানুহখিনিয়ে প্ৰায় চাই যেতিয়া মোৰ মানে ফালে আমাৰ তই দেখিছই চাগে আগফালৰ ৰুমটো যে, আগফালৰ ৰুমটো তেনেকে সেই সে তাতে এনেকে মুখতে এনেকে সজাই মেলি এই কেইবাখনো মুখা আছে কেইব। এনেকে সজাই মেলি ৰাখিছোঁ মানুহখিনিয়ে আহি ডাইৰেক্ট মানে তাতহে চাই একদম বাহিৰে বাহিৰে।
অ তোৰ কিমান দিন লাগিলে শিকোতে।
শিকোঁতে মোৰ বৰ বেছি দিন নালাগিলে মানে কি হ'ল মই। মোৰ লাগিছিলে মোৰ এই প্ৰথমটো যেনেকে বনাব লাগে ন এই। অ বাঁহৰ কামি ক কাম কাজ অলপ কৰিব লাগে মানে। কামি বনাব লাগে বাঁহৰ, সেই কামি বনোৱাটো মই আগতে দেখি আহিছোঁ। বহুতেই বনোৱা দেখি আহিছোঁ, মই আগৰ আগৰ ব্যৱসায় মানে আগৰ ব্যৱসায় নহয় মোৰ এই যিটো কামটো আছিলে তইতো এই দেখিছ যেনেকে কোলা কিবা কিবি
অ' আৰু জেওৰা দিয়া সেইবিলাকো কৰা মানে ঘৰত হেৰি থাকেচোন দেখা পোৱা যায়েচোন।
অ', অ', অ'। সেইবোৰ বস্তু মই দেখিছো, কিন্তু মই মানে প্ৰত্যক্ষ ভাৱে মই কওঁ কোনোদিন এইবোৰ কামত কাকো মানে এনেকে লাগি পোৱা নাই, মই এই ইমান খিনিলৈকে কৰিছোঁ যে মই বাঁহ দুডাল কাৰোবাক আনি পেলাই দি দিছো, বাঁহডাল কাটি দিছোঁ কিন্তু মই সেই বাঁহডাল কাটি তাৰ আগ চুচি তাৰ পৰা কামি প্ৰস্তুত কৰা কিবা কৰা এইখিনি মই কৰা নাই ন, কামি বনোৱাটো বহুত এটা টান কাম? সেই কামি বনাবলৈ মই ভালকে শিকা নাই। তাৰোপৰি সেই কামি বনোৱাৰ পিছত আকৌ সেইখিনি চুচিব লাগে, সেইখিনি মই ইমান
অ', অ' মই হেৰিয়াত দেখিছোঁ মানে এই মই এই আমাৰ হেৰি হয় তোৰ এই তাৱৈ হয়। তাৱৈয়ে হ'ব ন? দেউতাৰ সখী, উম, আহ ত' তাৱৈয়ে মানে বনাই এইবিলাক। তাৰপিছতে এনেকে খৰাহী বনাইছে। তাৰপা পাচি কুলা একদম তোৰ প্ৰথমে বাঁহ খিনি বহুত মিহি মিহিকে চুচিছে মানে। চুচি পেলাই তাৰ পৰা একদম সৰু সৰুকে লৈ পেলাই এনেকে মানে বান্ধি বান্ধি একদম ইমান সৰু পৰা আৰু ইমান নিখুতকে কামটো কৰিছে মানে মই দেখি সি মই মানে সেইদিনাখনি গোট গোটেই দিনটো লাগিছে দেই, এদিনত মানে একদম এ পিছদিনাখনি মানে মানুহ ঘৰ যি ঘৰে বিচ বিচাৰিছিলে সেইঘৰক লাগেই মানে, তাৰপিছত ইমান নিখুতকে বনাই আছে মই একদম প্ৰথম পৰা মানে শেষলৈকে চাই আছোঁ আৰু। তাৰপা বনাই বনাই বনাই ইমান ধুনীয়াকে মই মানে পিছত
সেইটোৱে সেইটোৱে মানে মানে সেইটোৱে। এতিয়া
কেনেকে মানে পাৰেঔ? অ'। অ' এইবিলাক দেখিলে মোৰ মোৰ কি জান নাই? মোৰ কি হয়
কষ্ট কিবা কিবি কিন্তু মানে কি হয় এতিয়া আমি নিজে কৰি আছোঁ ন, কৰি থকা খিনিয়ে পিছতহে অনুভৱ কৰিব পাৰে যে কাটি থকাটো কিমান কষ্ট হয়।
অ' আৰু তোৰ এনেকুৱা হয় মানে তোৰ যদি মানে কিবা এটা কামৰ প্ৰতি আগ্ৰহ থাকে তই যিমান কষ্ট হ'লেও কৰিব পাৰ। মোৰ এনেকুৱা হয় মোৰ কৰিম কৰিম যেন লোকক দেখিলে কৰিম কৰিম যেন লাগে, এ মই ময়ও কৰোচোন মইও বনাওচোন। এতিয়া কিছুমানে এইবোৰ ফুল কিবা কিবি বনোৱা দেখো যে, অ'।
খাব নোৱাৰাটো মই তাত শিকোতে সেই এই কামি বনোৱাতে মোৰ অলপ সময় লাগিছিলে। সেইটোত সময় অলপ লাগিলে, তাৰ পিছত এতিয়া বাকী খিনি কাম ধৰি ল কাপোৰ লগোৱা এইখিনি আলত তিয়া মাটি লগোৱা, কিবা লগোৱা, এই কাম খিনি মই অলপমানকেতো আগতে চাইয়ে থৈছিলো। আৰু এইখিনিত মোৰ ইমান সময় নালাগে। কাৰণ আগৰ খিনিতো মই তেনেকে ৰং কৰা অভ্যাস আছে। বা এই মাটিৰে যে মই কিবা কিবি বনাও সেইখিনিতো দেখিছই, সেইখিনিত মোৰ ইমান ইমান অ', সেইখিনিত মই মানে অলপমান জানি থৈছিলো ন, অ', সেইটো সমস্যা নাহয় মানে, ৰং চং কৰিবলৈ শিকিয়ে থৈছিলো।
ছোৱালীয়ে শিকিবলৈ যায় নাই?
যায়, যায়, ছোৱালীয়ে মানে তোৰ তাত কি হয় গ'ম পাৱ নাই, তাত মোক গো গোটেই বস্তুটো তোক বুজাই দিছো। তই তো গুৰিলে যাব পাৰি মানে মই বুজাই দিওঁতোক। শুনি ল তই যে হেৰি, অ', তই অ', সেইটোয়ে, সেইটোৱে।
উ।
চামগুৰিলে তই ধৰি ল গলি হা, চামগুৰিৰো কিন্তু তোৰ দুটা হেৰি কি আছে, এইটোৰ সত্ৰখন আছে, এটাত এফালে তোৰ এই মুখাখিনি সজোৱা মুখা সংগ্ৰহালয়টো আছে। নহয় তো মুখাটো কথা শুনি ল, হা মুখা সংগ্ৰহালয়তো আছে, তাৰ ত মুখা সংগ্ৰহালয় বহুত কিবা কিবি চাবলৈ পাবি বা তাত তোৰ তেনেকে কিবা কিবি পাবি। কিন্তু সেইখিনি, অ', সেইখিনিটো চাই আমোদ প্ৰমোদহে তই ভাল পাবি। মানে সেইটো ল'ব পাৰিবি। কিন্তু কি হয় তাত অ', যিখিনি তাত বেছিকে আৰু। এইটো চামগুৰি, চামগুৰি সত্ৰ।
অ'।
চামগুৰি সত্ৰ, তাতে তই এ, শিকিবগে নোৱাৰ। তই শিকোতে তোৰ মানে বহুত কিবা মূল্য তো, বাঢ়ি যায় বা কিবা কিবি তেনেকুৱা কথা আছে। কিন্তু তই যেতিয়া এই চামগুৰি মূল সত্ৰ ফালে যাবি। তাত তই মূল প্ৰশিক্ষক বোৰ পাবি। তাত তোৰ এনেকে মূল্য একো নলয়, কিন্তু কিবা এটা বিদ্যা শিকোতে নিৰ্দিষ্ট এটা নিৰ্দিচ
এনেও দিবই লাগিব। মানে গুৰুজনাক তই মূল্য সেইটোয়েই, গুৰুৰ মানে হেই হিচাপত দিবই লাগিব ন। এ, সেইটো মানে তো হেৰি কৰি পেলাই লাভ নাই মানে এইটো, অ', গুৰু, অ'। উ, সেইটো তই কিমান দিছ কি কথা মানে সেইটো লগত কথ থা নাই। সেইটো মানে তই দিছ আৰু কাৰণ তাৰ বিনিময়ত তই এটা শিক্ষা পাবি ন, আৰু সেই শিক্ষ ক্ষাতোয়ে তোক এটা মানে জীৱন দিব। এটা তোক হেৰি দিব। এটা পদ দিব।
সেইটোৱে। সেই শ্ৰদ্ধাটো ৰাখিলেই হ'ল। সেই শ্ৰদ্ধাটো ৰাখি পেলাই মই সেই সৰু, একদম ন্যুনতমকে মই এটা গুৰু দক্ষিণা, মানে মূল্য এটা দিছোঁ। সেইটো কৰাৰ পিছত মানে, তাতে মোক শিকাই দিলে, তাতে শিকাই দিলে মাটি সীমা তি ৰং, এইখিনিতো মই নিজা খৰচ একোৱেই নাই। মোক ইয়াৰ পৰা কটাৰী এখন লৈ যাবলৈ দিছিলে, মই কটাৰীখন লৈ গৈছো কেৱল, এই কটাৰী মাটিটোতো এইটোৰ এই কলহ যে বনাই তোৰ যিটো আলতীয়া মাটিটো যে। এইয়া মানে মিট্টিকা মাটি বুলি কয়। মিট্টিকা মাটি বুলি কয়।
নাই? মই কি বনোৱা দেখিছিলো গম পাৱ নাই, এই যে, তোৰ এই সূত্ৰ হওঁক বা ভাৱৰীয়া বিলাকে যে এই ডিঙিত যে পিন্ধে যে মতামণি বুলি যে কয় যে।
অঁ মতামণি মতামণি মই বনাওতো আগতে মই হেৰিয়ে বনাইছিলো তোৰ এইটো- যিটো অঁ কিনিবলৈ পোৱাতো যিটো মাটি ন এক- এতিয়া এইটো কি বুলি কয় মানে মলডেড ক্লে বুলি কয়। সেইটো বস্তুৰে মই বনাইছিলো আগতে কিন্তু সেইটো বস্তু ৰংতটো ৰাখিবলে অলপ- ইমান অসুবিধা।
অঁ গুটি গুটি হেৰি কৰি লয় মানে মানে মাৰ ভাগৰ খুৰাকৰ পিতেক- বনাই আছিলে তাপ পৰা আমি মানে সিহতৰ গৈ- গৈ পেলাই মানে মই সেইবাৰত একদম জীৱনৰ প্ৰথম দেখিছো আৰু তেনেকে বনোৱা।
অঁ সেইটো বনাবলে ইমান কষ্ট নাই ন।
অঁ তাৰ পিছতে সি বনাইছে বনোৱাৰ পিছতে তাৰপা সুধিছো তাৰ মাটিতটো- অঁ মই মানে পাহৰি থাকিলো মা- ৰাতি নামটো কৈছিলে কিবাএটা খালি নামটো পাহৰি থাকিলো।
অঁ তাৰ পিছত সেই মই এই মাটিটো আনি পেলাই- তাৰপিছত, অঁ তাৰপিছত আকৌ মই নতুনকে বনোৱা আৰম্ভ কৰিলো আৰু কথা এটা শুন, তই যদি- কিবা কাৰণত শিকিব খোজ নহয়, তই মোক আকৌ দ্বিতীয়বাৰ জনাবি হা। তহঁতৰ যদি কিবা কাৰণত যাওঁ মানে, তাত মোৰ এতিয়া চিনাকি অলপ আছে, মই সিহঁতক কৈ দিব পাৰিম।
অঁ'।
ঠিক আছে তেতিয়াহ'লে, কেতিয়া যাওঁ কবি, জুলাই মাহতে যাব পাৰিবি। জুলাই মাহতে বন্ধও আছে, সেই মাহত বোলে তই মোক জনালেই হ'ল।
এই ৰচোন এমাহে থাকিব লাগিব নে কি?
অঁ নালাগে, এমাহ বুলি কথা নাই এয়াৰ। তই যিমান কম দিনত শিক' তোৰ কাৰণে ভাল।
থকা খোৱাতো তেতিয়া তাত ক'ত কৰিব লাগিব, এইবোৰ কিবা বহা-
তাত সুবিধা আছে, তাত সুবিধা আছে, নহয়, নহয় তাতো- আৱাস আছে, ছাত্ৰৰ আৱাস, ছাত্ৰী আৱাস আছে, ছাত্ৰী নিবাস। ছাত্ৰাবাস আৰু ছাত্ৰী নিৰ্বাস আছে, তই তাত থাকি ল'ব পাৰিবি, তাত সুবিধা আছে সেইবোৰ। বিয়া নতুনকে কৰিছে, কিন্তু তাত সুবিধাটো আছে।
অঁ মানে খোৱা-বোৱা বোৰ চবতো দিব তাৰপাৰাই।
অঁ দিব, দিব মোৰ চিনাকিও আছে, এ, তাতে পাৰিবি।
অঁ অঁ তেতিয়াহ'লে মই তোৰ লগত সেইটো- মই তোক যোগাযোগ কৰিম, মুঠতে তই বে আৰু শিকাই মেলি দিবি আৰু কেনেকে কি কৰিব লাগে, মানে- তোক দেখি মোৰ একদম, বহুত বেছি মানে-